ভাল আছে
খবৰ পাতি ভালে আছনে
আছো আছো আছো গৰম বহুত বহুত বেছি গৰম লাগি আছে
অ সেইটোয়ে কি কৰিবা আৰু একো নাই দিয়া বৰষুণ দিব এতিয়া লাহে লাহে
অ এইফালে দিছেতো এইমাত্ৰো দিছে মই তাকে চাই আছো আজি অলপমান দিছে অলপমান বতৰটো ঠাণ্ডা পৰিলেই হ'ল
উম সেইটোয়ে দিনত পাৰি ৰাতি তোমাৰ বহুত গৰম লাগে
তথাপিও মানে ফেন চেন চলাই পেলাই তুমি থাকিব পাৰা ৰাতিটোতো মেইনলি লাইনতটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়াৰ পিছত শুবলৈ নোৱাৰা হৈ হৈছে কোৱা মোৰতো যোৱাকালি লাইনে নাই দুই তিনিবাৰ মাজত কাটিছে টোপনি ভাঙি ভাঙি গৈছেগে
কি কবা আৰু
উম তোমাৰ কি খবৰ
আছো দিয়া ভালে কি কবা আৰু
মোৰটো ভাল
উম উম আছে দিয়া
ঠিকে আছে বাৰু
এ তোমাৰ মই এটা কথা সুধিবলৈ ফোন কৰিছো
উম উম
মোৰ ন হয় এই এটা ফোন এটা দৰকাৰ আছিলে মানে মোৰ ফোনটোতো জানই নাই চাগে হেৰালে
গম নপাওঁ মই এইটো কথা
গম ন পোৱা নেকি আৰু মোৰ মানে সেয়া হ'ল মই মোৰ মেকুৰীটোক মানে এই ডক্তৰ তাতে লৈ গৈছো হেল্লো লৈ যাওঁতে মানে আহি থাকোতে মানে ফোনটো পকেটততে থাকি গ'ল চেইন নাচিলে মানে মই তাকে এপিন ধৰি থাকোতে মে স্কটিত বহি আছিলো ন ফোনটো ওলোই পৰি গ'ল মান
হয় নেকি মই শুনিছিলো এনেকে কি কয় ডি বি আৰথাৰ কোৱা যে এনেকে এনেকে চিমনৰ বোলে ফোনটো হেৰাইছে মই ভাবিলো হয়তো পাই গ'ল চাগে পিছত তোক কেনেকে এয়া হ'ল মই গম নাপাও সটো কথা
ফোন হলে পালো হয়
উ আইফোন হলে পালা হয় বাৰু এতিয়া কি ফোন ইউজ কৰি আছ এতিয়া কেনেকে ইউজ কৰি আছা
এ তোমাৰ মোৰ লগৰ এটা আছে সি ত তাতে দুটা ফোন আছিলে ন হি মোক এটা ফোন দিলে মানে ইউজ কৰিব এতিয়া মই ভাবিছো এতিয়া ইউজ কৰি আছো ন মই তাক দি দিম মানে কিমান আৰু মানে যিয়ে নহওঁক লগৰো ফোন হয় ন দি দিম ভাল নালাগে ন
ঘূৰাই দিব লাগিবই দিয়াচোন
এয়া সেইকাৰণে মানে মই ভাবি আছো এটা মোক ফোন এটা ল'ব লাগিছিলে কি ফোন লোৱা ভাল হ'ব অ নতুন নতুন ফোনে লাগিছিলে কি ফোন লোৱাটো ভাল হ'ব সেইকাৰণে তোমাক সুধিলোঁ
লবা ৰবা তোমাৰ বাজেট কি কেনেকুৱা
চ' মই আজিকালি গেমিং চেমিং এইবাক নকৰো ঠিক আছে এনে কেতিয়াবা টাইম পাছত বল লাগিলে অলপ লাট গেম আৰু ই ফুটবল খেলোঁ সেইকাৰণে আৰু টুৱেণ্টি থাউজেণ্ডৰ ভিতৰত তুমি মোক চাই দিলে ভাল আছিলে আৰু যমান
টেণ্টি থাউজণ্ডৰ ভিতৰত ন অ হৈ যায় টুৱেণ্টি থাউজেণ্ড ভিতৰত এনেকও পাই যায় আৰু উম কেনে কোৱা তুমি তোমাক বা কেনেকুৱা লাগে অ
এতি ৰিয়েলমি ছ্স ট টো জানাই দেখাটো ধুনীয়া আছিলে তোমাৰ গেমিঙো ভাল হৈছিলে মানে চব আৰু আ কেমেটো ভাল আছিল মোক সেনেকুৱাই মানে ছিল মই মানে বিচাৰি পোৱা নাই মানে কাম চালাও আৰু মানে চলি যাওক মানে নিজৰ কাৰণে সেনেকুৱা ফটো চটো মৈতো নো এইবোৰ এনেও ডকুমেট চকুমেণ্ট সেইবোৰৰ ফটো তুলি ক'বাত দিব লাগিল মানে সেইবোৰ যাতে ক্লিয়াৰ কৰে
আহ তেনেকুৱা হলে চেমচাঙৰটো আজিকালি বহুত দাম হয় চেমচাঙৰ নাহিব ইমান কমত হেৰি ল'ব পাৰা ৰিয়েলমিয়ে ল'ব পাৰা তাৰপিছত এম আইৰ ৰেডমিটো পায়
ৰেডমি টো ৰেডমি টো আজিকালি নচলা হৈছে ন মানে
অ আজিকালি নচলে মোৰে মোৰে এইটো ৰেডমি হয় মানে মোৰ এইটো কি হয় হিটিং ইছুজ বহুত হয়
অ এইেইটো মানে সঁচা নেকি কি মানে মই মানে চচিয়েল মিডিয়াত চাইছিলো আৰু কি মানে ৰেডমি বা প'কৰ' ফোন বোৰ বহুত
অ শিকিছ পকৰটোতো মাৰ্লেম মই চিনেমাৰ আগতে কিমান সেই টো ইচু হৈ ছিলে ডেড আধা খন সিহঁতৰ ডেডে হৈ যায় তাৰপিছত এতিয়া ফিক্স কৰিলে নেকি আৰু কি হৈছে মই এইটো এইটো মোৰতোতো এইটো পৰিছিলে থাৰ্টি এবভ পৰিছিলে থাৰ্টি ওৱান নে থাৰ্টি টু এনেকুৱা কিবা পৰিছিলে তেনেকুৱা পাৰা পিছত তাতে লিখা আছিলে যে থ্ৰী য়েৰ্ছ হেৰি কি কয় এণ্ড্ৰইড ভাৰ্ছন আপডেট দিব থ্ৰী য়েৰ্চ এণ্ড্ৰইড ভাৰ্ছন আপডেট দিব বুলি কৈ পেলাই মাত্ৰ ওৱান ইয়াৰৰ পাইছো আৰু বাকী টো ইয়াৰৰ নাই হা অ ফ্ৰদ হৈ গৈছে তাৰ পিছত তোমাৰ পে পেপচ আপডেট কেইটা কৰাই কিন্তু পেপচ আপডেট কেইটাও ইমান মানে হেৰি নহয় আৰু ঠিকঠাক নহয় আৰু চাৰি মাহ পাঁচ মাহৰ মূৰত এবাৰ আহে। পেপচ আপডেট তেনেকে হলে নহয় নহয় প্ৰতি মাহে আপডেট আহিব লাগে পেপছ আপডেট দিয়ে কি আপডেট হয় এইটো আৰু মেইনলি এতিয়া হিটিং ইছুজ দি আছে যিহেতো গৰমৰ ছিজন হয় কি হয় যদি মই অলপ সময়ৰ কাৰণে ফেনখনন যদি বন্ধ কৰি পেলাই থ মোবাইল গৰম উঠি যায় প্লাচ চাৰ্জাৰটো ইনফেক্ট গৰম উঠি যায় আৰু এলাপেচা গৰম নহয় ডাইৰেক্ট ফৰ্টি ছিক্স ডিগ ফটিচেভেন ডিগ্ৰী কালি মই ৰাভাহঁতক দেখুৱাই আছিলো যে এইটা চা চোন কি হৈছে সিহঁতে কৈছে কি এম আইৰ প্ৰব্লেম আছে এডমিৰ প্ৰব্লেম দিবই
ইমান গৰমটোত তুমি চলোৱা মানে ইমান হিটিং
ভয় লাগে আৰে বৈ্দ লেগ মাৰি থাকে ফাটি যাব পা ফাটি যাব পাৰে মোৰ যোনটো আগতে যোনটো ৰিয়েল মি ছিক্স টু আছিল নহয় মোৰ সেইটো লাষ্টলৈকে কি হৈ গৈছিলে মানে অটমেটিকেলি গৰম উঠি যায় তাৰমানে তাক ইমান বেছি হেৰি কি ক গেম চেম খেলিছিলো কিন্ত কাৰণে হিটিং বহুত বেছি ভাল হৈ গল চাৰ্জ যদি এইটী ফাইভ পাৰ্চন যদি থাকে গমে নাপাও যে এইটী ফাইভ পাৰ্চনৰ পৰা নামিছে নে আৰু কিমান আহি পেলাই শেষ হৈছে কিমান কিনি গৈছে গব নাপাওঁ তাৰমানানে সেইটো ডিছপ্লেৰ প্ৰব্লেমো হৈ গৈছে বেটৰীৰ প্ৰব্লেমো হৈ গৈছে
অ তোমাৰ কি বুলি ক তোমাৰো কি বুলি ক'লা আগৰ ফোনটো ৰিয়েলমি ছিক্স
আছিলে
অ মোৰ নিচিনাচোন।
মন্দিপৰ ৰিলমি
অ তোমাৰ কিবা ফোনটোত কিবা সেয়া আছে। ন পানটি এটা আছ তোমাৰতো ফোনটো সেয়া হৈ গল ন ভাঙি গ'ল বলে
পা ভাঙি গল মোৰ কি হৈছিলে মই তোমাৰ চলাই আছো চলাই আছো স্কুটি চলাই আছো তাৰপিছত কি হৈছে তলত কি কয় মোৰ মানে পকেটটো পকেটটো হঠাৎ মানে চেইনডাল ছিঙি গ'ল মই তোমাৰ জানাই কাৰ গোজ ফে এইবিলাক পিন্ধো কাৰোবাৰ পাতলা পাতলা পেন তে সেইবোৰত তোমাৰ চেইন থাকে ন পাতলা হয় চেনডালটো চি চিঙি গল চিঙি যোৱাৰ লগে লগে পৰি গল সেইদিনা কি হৈছে আকৌ দুপৰীয়া সময়ত বৰষুণ দিছে এ যিহেতু বৰষুণ দিছে ৰাস্তা ভিজি আছে অলৰেডি পানী চানী পৰি আছে ত কি হ'ল যিহেতু পৰি গ'ল পৰি যোৱাৰ লগে লগে কি হৈছে মোৰ পিছফালৰ পৰা এফজেট এখন আহি আছিলে এফজেটখনত আকৌ দু দুটা মানুহ বহি আছে দুটা শকত শকত মানুহ মোৰ যেনেকে মোবাইলটো পৰি গ'ল সিটোতো উঠাই দিলে বাইকখন ওপৰত
অহ হঅ
মানে গোটেই স্ক্ৰীন খন ভাঙি গ'ল ভাঙি ডিচ কি কয় হেৰি ডিচপ্লেখন গুচি গ'ল
আছ শেষে আৰু
পুৰা বৰবাদ সেইখন ডিছপ্লে পাঁচ হাজাৰ নে ছয় হোজাৰ লাগিব বুলি কৈছিলে তাৰ পিছত মই নবনালো নবনাই পিনে কি কৰিলো তোমাৰ হেৰি কৰিললো উম নবনালো নবনাই পেলাই মই দোকানত কি কৰিলো সেইটো দি দিলো দি পেলাই সিহঁতে কৈছে হ'ব আমি ৰিপিয়াৰিং কৰি লম কিবা এটা এমাউন্ট দি দিছে বুলি কৈছে দি দিছে আৰু দিয়াৰ পিছত আৰু মই কি কৰিছো বেলেগ এটা এটা কিনি ললো আৰু সেইটো হয় এইটো মোবাইল সেইটো আ কি কয় তোমাৰ হেৰি উম এনেও চেঞ্জ কৰিব লাগিছিলে এইটো চলিয়েই জাব বুলি আছিলে
সেইটোৱেইটো ইমান বছৰ টিকিছে যে সেইটোৱেই বহুত
উম তুমি হেৰিয়ে কৰা তোক অ
আৰু যোনটো ৰিয়েলমি চলিছে, সেইটো তোমাৰ যোৱা বছৰ এনে অ মে' মাহত মইটো ডিচপ্লে চেঞ্জ কৰিছিলো মানে মোৰ ডিচপ্লেটো তিয়ালো হয় ওলাইছো মানে ঠিক আছে এনেকে বৰষুণ দি আছিলে পানী সোমাওতে মানে ডিচপ্লে সেটো বেয়া হৈ গ'ল। তাৰপাছত মই ডিচ এইটো চেঞ্জ কৰিলো পুৰা নতুন ডিছপ্লে লগাই দিলে লগাই দিয়াৰ পিছত তাৰ পিছতে মোৰ ফোনটো এতিয়া হেৰাই গ'ল
উম তোমাৰ লচ চলবজ
হয় তাৰে মানে ডিছপ্লে টো বেয়া নোহোৱা কৰি কেনে মানে হেৰাই গ'লেও কোনো কথা নাছিলে
উম তেতিয়াৰ কথা নাছিলে তুমি এতিয়া সেয়া কৰা আৰু ৰিয়েলমিৰ টো আহিছে বাৰু ল'ব পাৰা ৰেডমি ল'ব পাৰা বাট বাকী যিবোৰ ভিভ' অপ্প' এইবিলাক আছে সেইবিলাক হ'ল তোমাৰ কি কয় দাম বেছি পৰিব ৰিয়েলমিয়ে ল'ব পাৰা ৰেডমি ল'ব পাৰা
বিভ' অপ ল'ব মন নাই মোৰ আৰু কি বুলি কয় ৰিয়েলমি অলৰেডি ইউজ কৰিলো ৰেডমিটো মই ইউজ কৰিলোঁ এতিয়া মই ভাবিছোঁ কি কিবা বেলেগ এটা ব্ৰেণ্ড ট্ৰাই কৰোঁ এতিয়া যোনকেইটা ট্ৰাই কৰিমেইটা চব একসেনঞ্চিভ হয়
চব এক্সপেঞ্চিভ হয় তুমি কেনেকে এতিয়া ল'বা ৱান প্লাছাৰ ৱান প্লাছৰ ট্ৰাই কৰিব পাৰা তাকে এইটিন থাউজেন ফাইভ হাড্ৰেড টুৱেটিৰ ভিতৰত অ নহয় ডিছকাউণ্ট চিছকাউণ্ট কৰিপেলাই হইটো টুৱেন্টি মানত আহি যাব পাৰে টুৱেন্টি ৱান টুৱেন্টি টো
মোক ৱান প্লাছ টো সেইয়াই চাজেষ্ট কৰিছিলে দিবিয়া ফেচ সাজেষ্ট কৰিছিলে ঠিক আছে
কি তাৰ ততে আছে না টোৱেল হয়নে
অ সেইটো সি সাজেষ্ট কৰি ছিলে এইটো তোমাৰ নত টো বোলে টুৱেণ্টি থাউজেনত পাই যায় তাৰপিছ মই কলো নট টো নলওঁ কাৰণ মোৰ লগৰ এটা লৈছিলে নটটো লওঁতে মানে বহুত পস্তাইছে মানে তাত ফিটিং ইছুজ কিবা বহুত লেগাই মানে ফোনটো কেমেৰা কোৱালিটিও বেয়া মানে মানে ওৱান প্লাছৰ হওক বা চেমচাঙৰ মানে দামী ফোন কেইটা ভাল হয়
ডাই ডাইং কেইটা ভাল আৰু উ উম উম উ হ'ব আৰু চাই লোৱা আৰু এতিয়া দেখা যাওক তুমি দোকানত গৈ পেলাই চোৱা কাৰণ অনলাইন লোৱাটোতো ময়ো প্ৰিফাৰ নকৰো অনলাইন টো আৰু
অঁ তোমাৰ মই ললে তোমাৰ ই এম আইত ল'ম বুলি কেনে ভাবিছিলো
অঁ ই এম আইত লোৱা যদি লোৱা আৰাম চে ভালকে আচ্ছা ই এম আইত ল'বা ন
টো হ'ব কি নহয় বাৰু
তোমাৰ ক্রেডিট কার্ড আছে
মোৰ ক্ৰেডিট কাৰ্ডটো নাই
এতিয়া ফ্লিপকাৰ্ট পে লেটাৰ কৰি ল'বা
অনলাইন কৰিম জানো
অ কৰিব পাৰা যদি কৰি কৰিব ইচ্ছা কৰা
পে লেটাৰত তোমাৰ ষ্টাৰ্টিংত তোমাৰ কিমান দিয়ে ৰ্তি থাউজেণ্ড দিয়ে নেকি নে কি
অঁ তেনেকুৱাই কিবা দিয়ে ফিফটি ওৱান নে ফিফটি টু এনেকুৱা উম্ চাই লবা আৰু উম্ উম্
দিয়া তেনেহ'লে
দিয়া দিয়া ঠিক আছে হ'ব দিয়া উম